শুনিছ অ মানে কি কৰি আছ অ
এই বহি আছোঁ
অ
কাম বন গল অ হ'ল এ এতিয়া পিঠাগুৰি কটামান খুন্দিম বুলি ভাবিছোঁ
মিক্সিত নাই ঢেঁকী
ঢেঁকীত
অ
হেৰিও বনাব কাৰনে হা
ঢেঁকী আছে আও
আছে আছে
কি বনাবি
জেং পিঠা জেং পিঠা আৰু পাপৰ
অ অ
পিঠাগে দি
পিঠাগৈ দি আগতে
পিঠা অঁ পিঠাগুড়িৰ পাপৰ বনাব জান
জানো বনাইছো নহয় চাউলৰ গুৰি আ দি পিঠা পাপৰ বনাইছো মই অ ভাল লাগে আকৌ ধুনীয়া লাগে বহুত বন ল পতক পতকো হয় বনাব সহজ
অ পুটক পুটকে হয়
বনাই পেলাই ৰ'দত বনাই থাক থাকো যেন লাগে অঁ তই কি কি দিয় তাত
মই জালুক দিওঁ আক সেই কোলাজিৰা
আহ
আকৌ কেতিয়াবা নৰসিংহ পাত হেৰি শুকুৱাই পেলাই গুড়া কৰিও দি দিওঁ
তেনেকে ভাজি দি
কেৰাহীতে অকণমান গৰমকৈ অঁ
অঁ মই তেনেকে নৰসিংহ পাত ধনিয়া এ শুকান জলকীয়াটো কুটি কুটি সৰু সৰুকে তেনেকে বনাইছিলো কিন্তু মই চিম্পুল আঁহ আঁহ সেই তেনেকে দি বনাইছিলো
অঁ একো নিদিয়াকে বনোৱাটো খাই বেছি ভাল লাগে
মই সেই চিম্পুল বগাটোৱে ভাল পাওঁ
অঁ হেৰি নিমখ দি পেলাই নিমখ অকণমান দিব লাগে পাতলকে অঁ পাতলকে নিমখ অকণমান দিব লাগে বোলো
অঁ নিমখ অকণ দিব লাগে
অঁ
উম বনোৱাই নাই বহুত দিন তেজপুৰত থাকোতেই বনোৱা মই তেতিয়া মানে কি মামাই নেথাকে যে হয় সময় পায়ে থাকো আৱ ইটো সিটো বনাই থাকো মানে
অঁ
বনাই থাকো তেতিয়া এতিয়া ইয়াত আহা পায় উম হোম ইমানে খোৱা মানুহতো লাগিব হ
অঁ
খোৱা মানুহো নাই বনোৱাও নাই
মোৰ হেৰিতে ব'হাগৰ বিহুতে বনোৱা তাৰপিছত নাই নাই এতিয়া বোলো বনাওঁ ৰ কেইটামান আজি
তাকে বনাই পেলাই থৈ দিব লাগে আলহী আহিলে পটককে তাকে
অ তাকে ভাজি দিব কাৰণে জেং পিঠা কেইটাও খাই ভাল লাগে
মই আক এতিয়া কিয় নবনাও এইটো এটা কাৰণ পিঠাগুৰি চাউলকে কিনি আনে হয় হেৰি চাউল বিলাক বাচমতি ৰাইচ সেইবিলাক আকৌ পিচি পেলাই বনাব মন নেযায় যে হয় এতিয়া ৰেচনৰ চাউল আগতে পাও যে ইউনিটৰ পৰা আমি তাত
অঁ সেয়া চাউলেদি বেছি ভাল। হয়।
বেছি ভাল হয় মানে বেছি ভাল হয় আৰু মনটোও বেয়া। নালাগে। ম হয় এতিয়া দামি চাউল। শ আশী টকা, সত্তৰ টকা!
আজিকালি চাউলৰ দাম ইমান।
ইমান একে সেয়া চাউল দি সেইবিলাক কৰিবলৈ মন নাযায় ঘৰৰ চাউল থাকা হয়ও। অ ঘৰ চাউলতো আকৌ ৰেচনৰ চাউলতটো বেছি ভাল।
অঁ চাউল কিনি খোৱা মানুহৰ হাহাকাৰ হৈ যায়গৈ।
হাহাকাৰ হৈ যায়, এইবিলাক কৰিব কাৰণে। তাত আকৌ ম। নাপাওঁ কি কৰোঁ জান, মানুহে বেচে নহয় কোনোবা পাই যে নেখায় হেৰি চাউল টো কম দামত মানে বেছি দিয়ে পোন্ধৰ টকা বিশ টকা কেজি কৰি, সেইটোখিনি লওঁ আৰু দহ পোন্ধৰ বিশ কেজি-
অঁ, !
ভাতো খাব ভাল পাওঁ মই, আকৌ সেইটো সেয়াও খাওঁ আৰু পিঠাগুড়িও খুন। নে মিক্সিত আহে ইয়াত খুন্দিয়া। মানো এয়া মিলত।
অঁ, !
মেলত খুন্দি আনি থৈ দিওঁ আৰু মেলত খুন্দিল পানী থলেওঁ হয় নহয় ধুনীয়াকে।
অঁ, !
চাউলটো ধুই পেলাই ৰ'দত অকমান শুকুৱাই দিব লাগে? বা কিছুমানে নুধুুৱেও কিছুমানে ধুৱে। মই আকৌ সন্ধেহ লাগে ধুই পেলাই ৰ'দত শুকুৱাই পেলাই দি যাওঁ লৈ দি থওঁ। তাৰপা এতিয়া হেৰি উম লৰাটো গ'ল স্কুল। সি স্কুল গ'ল নে? স্কুল গ'ল নেকি? তই কোনখিনি জেগাত আছ নেটৱৰ্ক জেগাত নাই নেকি?
পিঠা
অঁ জেং পিঠা, জেং পিঠাটো উম হেৰিয়ে একে পিঠা হেৰিটো মানে কিমান কেনেকুৱা ক পাপৰ নিচিনাই পাতলা কৰ নে
পাপৰ নিচিনা পাতল নহয়, অকনমান ডাঠ! কৰিব লাগে। বৰপিঠা যে বনায়, অঁ বৰপিঠা বনাই যে বৰপিঠা তেনেকুৱা নিচনা। চিনা হেৰি বনাই ল'ব লাগে আও থুপথুপীয়াকে
অঁ অঁ।
পেকেটত এ হেৰি মিঠাতেলৰ পেকেটত ভৰাই পেলাই বনাওঁ।
ভৰাই পেলাই হেৰি তয়াত বনাও তয়াখনত।
অ 'তেল অকণ -অকণ সানি পেলাই, জুই কমকে দি থাক। কুৱাহ।
অহ, '
অঙঠা ৰঙা হৈ থাকিলে বেছি ভাল হয়।
অ 'গেছ -গেছতো পাৰি নহয়?
গেছতো পাৰি, আকৌ গেছ, টো নমাই লৈ থাকিব লাগে যে, ঢেই সময় লাগে বনাই থাকিলে।
টাইম লাগে ন।?
অ' চৌকাত বনালে মানে পুতুক -পুটুককে হয়, পিঠাগুৰি খিনি মানে হেৰি হয়।
অহ, লেত -জেগাখিনি লেতেৰা হয় ন।?
অ' আমাৰ এতিয়া চৌকা আছে আও।
উম,
চৌকাতে বনাওঁ অ',।
খৌ চৌকা নহলেও ইটা কেইটামান পাৰিও বনাব, বাওঁ খৰি লাগিব যে হা, উম, '
কাঠৰ টুকুৰা- টুকুৰ কেইটামান সোমাই দিব লাগে। সৰু - সৰু,
অহ, - অ,
অঙঠাখিনি ৰঙা হৈ থাকে আও।
অ' নিজৰ চাইজ মতে কৰি লোৱাহেইত।
অহ,
বিট দিলে ৰঙা হয় আও।
বিট দিলে ৰঙা হয় অ', বিট ঐ হেৰি জেং পিঠা বনালে বিটটো হেৰি কৰি পেলাই, খুন্দি পেলাই,
অ' অ চব হেৰিয়তে মানে যদি ৰঙা, কৰিব বিচাৰো মানে বিট বিটৰ হেৰি কালাৰ কিনাতকৈ, বিটৰ কালাৰ, দিয়াই ভাল বহুতে, তেনেকেই কয় আজিকালি, আগ এনে আকৌ আগতে আমি, পালেঙৰ, সেউজীয়া কৰিব হ'লে পালেং। মিছাই অগজাৰি, কালাৰবিলাক কিনি থাকিবই নালাগে, ফুড,
অ'কিনা ৰং সপাতকৈ,
অহ, '
সেয়াকে দিয়াই ভাল, ঘৰতে হোৱা বস্তু
অ, বগাটোৱে ভাল লাগে যে, চবচে বেষ্ট।
অ, বগাটো বেছি ধুক-ধুকীয়া বগা হৈ থাকে যে, বেছি
ভাল লাগে অ, তেওঁ আকৌ মনোযায় অ, ভিতৰৰ ৰংটো বেছি ভাল লাগে, তিল পিঠা পিঠাও, সেইটো দি বনাই মানুহ বিলাকে আজিকালি ন,
তিলপিঠাও বনাওঁ মই তেনেকে
উম, চবেই আজিকালি বনোৱা হৈছে। তথাপি, মই আকৌ বগাটোহে বেছি বগাটোৱে ভাল পাওঁ, তিলপিঠা
অ
উম
এই বগা কেইটাই চবতে ভাল লাগে বেছি।
চ-চব বস্তু বগাই ভাল লাগে হয় না?
অ, সজাবৰ কাৰণে হ'লে হেৰি, বেলেগ-বেলেগ ৰং দিব।
অ, বেলেগ-বেলেগ ৰং বনাই থৈ দিব লাগে, আলহীক দিবৰ কাৰণে, অ
অ
বহুত দিন যায় ন, জেং পিঠাখিনি
বহুত দিন ভালে থাকে। এমাহ, দুমাহ, তিনিমাহ
অ
ভালকে ৰ'দত শুকুৱাই পেলাই
অ'হ চেপটো নিজৰ ইচ্ছা মতে দিলেই হ'ল আৰু ন, যেনেকুৱাই ছেপ দিয়া নাযায়
অ, যেনেকুৱা
উম-উম
যি মন যায়, মই বোলে গোল বনাই দিছোঁ। চাৰি-চুকিয়া বনাইছোঁ।
অ'হ
গোটেই, টাৱাখনত মানে ডাঙৰকে বনাই বোলে
অ'হ
নিজৰ ইচ্ছাই, হেৰি কৰিবলৈ ইচ্ছামতে দি
অ কৰিব লাগিব, ৰ এদিন বনাব লাগিব। চাউল হেৰি চাউল ক'ৰবাত পালে আনিব লাগিব সেইটো মদাই চাউল টো যে
অঁ!
টো আনি পেলাই
সেয়া মই সেয়া চাউলে কিনি লৈছোঁ।
অঁ, আমাৰ ইহঁতে বেছি থাকে হ'ব লাগিব আম তেতিহয়া চাউল এইটো হেৰিয়ে লৈ গৈছে নহয়। এয়া ইহঁতি লৈ লৈ যায় নহয়। মনো বায়হঁত বায়কেইদিন। লৈ গছে বোলে সিহঁতৰ ঘৰৰপৰা। বেচি হৈছে চাগে এনেই। ক'ত দিব!
মই আকৌ মুৰ্গীক খুৱাবৰ কাৰণে কিনি আনো আমিও খাওঁ ভাল হ'লে।
অঁ!
পিঠাগুৰি খুন্দি খাওঁ অঁ
অঁ তেন্তে সে বেছি থাকে তাৰপৰাই আনি হন্দক ন কাবও ন কোনে গাওঁৰ মানুহৰ ইয়াত নায়েই যে হয় ক'ব লো গাওঁ ত থকা হত কব পাৰিলো নহয় এতিয়া বহুতে খেতি কৰিছে সেয়া চাউলতো পায় চবেই ঘৰে। ঘৰে খেতি সেয়া বেছিয়ে দিব ধন। ঘৰ চাউলটো। খাই ভাল পায় সিহঁতি। গাঁও মানুহে
এবাৰ ভাবিছো ধান কেইটামান কিনি থৈ দিম বুলি
অঁ কিনি থৈ পেলাই ভাল
পিঠাগুৰি খুন্দিবৰ কাৰণে চাউলকেইটা ওলাব তেতিয়া
অঁ খুন্ড চাউল খিনি
অঁ খুন্ধু চাউল নহয়।
ভাল চাউল খিনি অ আজিকালি খুন্দু চাউল নোলোৱা হ'ল। নহয় হয় বনালেও চাবিচোন ধুনীয়াকে আহে চাউল যায়িবও নালাগে আহ কি গুটি খুণ্ডা মেলত।
কেচা ধান।
অঁ! আমাৰ আ আগৰ দিনত মানুহে জাৰি থাকে খুনা ধান বানি আনি যে ডলা চালনী লৈ ইমান নোলাই সেই বিলাক টোপ বিলাক এতিয়া আজিকালি আনে যে আমি কিনা চাউলৰ নিচিনাই চব ফটফটকে আহে
আহ
এনেকে আৰু সহজ হৈ গৈছে দে
উম
তাপা কালি কিনিলি নে বস্তুটো
অ কিনিলো
কোনটো
এ এইটো ষ্টিলৰ
ষ্টিলৰ কিনিলি
অঁ সেইটো এটাই আছিলে নাইকিয়া হ'ল লৈয়ে গ'ল বোলে
অ ভাল লাগিল হয় সেইটো
আহঁ
আহ বেলেগত নগলি বহুত হেভি সে এইটো বহুত বছৰ বছৰ যাব মানে
অঁ আমি মানে কালিয়ে আনিব যাম বুলি কৈ থৈ নাহিলোঁ যে বেলেগক দি দিলে এটাই আছিলে অঁ এই ওচৰত এতিয়া মিষ্টিক লাগেই
বহালেই কালি
অঁ
আহ
সেইকাৰণে
উম হুম
আকৌ কালি আগ বেলা বৰষুণ নপৰা হয় আনিব পাৰোঁ লগতে বৰষুণ পৰিলে যে
আহ
বৰষুণ পৰি আছে বেলেগ দোকানত যাবৰ কাৰণেও অসুবিধা
উম উম
বৰষুণত ভিজি ভিজি বেমাৰ হ'ব
ছাতি এটা লৈ যাব লাগে সেনেকুৱাত গ'লে অ নে বাইক লৈ গৈছিলি অ
যামা আহিম
কালি বহোৱালে নে আজি বহাব ব
কালি ঠিক ঠাক কৰিলে
বহোৱা নাই
বহোৱা নাই
চাব পাৱ তেওঁ আজি আকৌ মানুহটোক ফোন কৰি যদি সেই থৈ দিয়ে আনি ক'ব পাৰা তাক
হেৰিটো লাগে যে আকৌ লগতে সেইকাৰণে, হ'লে মানে বেছি ভাল হয় আৰু লগত থাকে কিলে বস্তু
তাকে তো, এ দোকানীকটোক কয় সেইটো আহিলে নে বুলি পেলাই, তেনেকুৱা এটাই লাগিছিলে বুলি, ফোন ওচৰতে যদি সিহঁতি ক‌ৰ বা পৰা আনি দিবও পাৰে আজি
নাই, গৈছিলে হেৰিত নাই বোলে।
অহ, অহ দোকানত নাই, উম আজিকালি চবে ঘৰ বনোৱা হৈছে যে বস্তুবিলাক, মানুহ বিলাকে চব ফালে ঘৰ বনোৱাই দেখিবি, পটক-পটক এনাজাৰ
আকৌ, চবতে চব বস্তু পচন্দ নহয়।
হা, সেইটো হয় এই নগাঁৱত আকৌ এভেইলেবল দে এইবিলাক, নগাঁৱতো ন নোপোৱা কাৰণে নাই। পালিয়ে হয়। সেইখনৰ পিছত সে হম
এই, ঘূৰি-ফুৰিবৰ কাৰণে টানো পায় আৰু
অ, সেইটোৱে
দুবাৰ, তিনিবাৰ
উম
নহ'লেও নহয় নহয় কাৰণে গ'ল আৰু
দিছিলে যে, সেইকাৰণে নাই মানে আমাক কৈ দাম লৈছে, সেইটো এতিয়া দাম কমিছে চাগে, কমি সেই, দাম কমিছে কিজানি এতিয়া
অহ
উম এভেল-এবোল কম প্ৰডাক্ট বনাইছে, কিজানী মানুহে কিনা দেখি বেছিকে সেইকাৰণে কমিছে দামটো। এনে আগতে কম বনাইছে নে, ভাল লাগে। বহুত মজবুত, যিয়ে নেপেলাও একো নহয়। চাল খ আহি শিকিলো।